হয়, হেল্ল'।
অ', মোৰ প্ৰাঞ্জলৰ লগত কথা হৈ আছে ন?
হয় হয়, প্ৰাঞ্জলৰ লগতে কথা হৈছে।
অ', মই য়শোদা, হয় মই আজি মানে আহ তোমাৰ এটা দৈনন্দিন জীৱনৰ, মানে ডেইলি লাইফৰ ওপৰত পাৰিছোঁ আৰু যদি তোমাৰ লগত দহ বা পন্ধৰ মিনিটৰ সময় আছে তেন্তে
হয় হয় হয়, নিশ্চয় নিশ্চয়, আপুনি কথা পাতিব পাৰিব মোৰ লগত।
অঁ। মানে আমি জানোঁ দৈনন্দিন ন্দিন জীৱন মানে কি হয়, ন দৈনন্দিন জীৱন মানে মানে আমি, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈ যিকোনো কাম বোৰ কৰোঁ, বা যিসকল কৰোঁ আমি দিনত সেইটোৱে হৈছে আমাৰ
হয়।
দৈনন্দিন জীৱন হয় ন, আৰু মই এই তোমাক সুধিব বিচাৰিছোঁ যে, তুমি আজি ৰাতিপুৱা কেইটামানত উঠিছা? এইটো ক'ব পাৰিবনে?
হয়, মই আজি পুৱা এনে, চাৰে
উঠিছা
অ', মই পুৱা ছয়টা মান বজাত উঠিছোঁ, সদায় মই মোৰ দৈনন্দিন সদায় পুৱা ছয়টা বজাতে উঠো মই আৰু ৰাতিপুৱা ছয়ত ছয়টা বজাত উঠি হাত মুখ ধুই ব্ৰাছ চাছ কৰি অ', তেনেকে দিনটো ষ্টাৰ্ট কৰোঁ আৰু
উম্।
মোৰ কথাটো শুনা পাইছেনে আপুনি?
হয়। হয়, ময়ো ছেমে ৰাতিপুৱা তুমি যেনেকে ছয়টা উঠা, ময়ো পাঁচটাত উঠো। মই মানে চাৰে পাঁচটাত উঠো অলপ ফ্ৰেচ হওঁ, তাৰপিছত হাত মুখ ধুই পিনে ছাহ একাপ মান খাই, মুৰ্দিটো মানে কৰো আৰু। দৈনন্দিন জীৱনত মানে সেই হয়, বুজিছোঁ। জীৱন মানে কি, জীৱন মানে কেৱল খোৱা লোৱা বা টোপনি যোৱা সেইবোৰ নহয়। জীৱন মানে এটা হ'ল, মানে আমাৰ জীৱনৰ হ'ল এটা যাত্ৰা। য'ত আমি হাঁহো কান্দো বা কেতিয়াবা আমি পৰিম বা কেতিয়াবা আমি জীৱনত হ ফল উঠি যাওঁ আকৌ, প্ৰথম কথাটো হ'ল আমি জীৱন জীৱনটো আমাৰ হ'ল এটা উপহাৰ। য'ত আমি সদায়, ভগৱানক। ভগৱানক সেই উপহাৰৰ কাৰণে আমি ধন্যবাদ সেৱা কৰিব লাগে ধন্যবাদ দিব লাগে। এই জীৱনে আমাক কি কি দিছে। আমাক মা দিছে, দেউতা দিছে, শিক্ষকসকলক সৰু সৰু সৰু ভাই-ভনী সকল দিছে। এইটো দিছে, এই জীৱনত আমি এইটো সেইবোৰ পাইছোঁ। মানে, পৰিয়ালটো আমি পাইছোঁ, য'ত আমি সুখ থাকিব পাৰোঁ হয়নে। হেল্ল' হয় মই মোৰ কথা ক'বলৈ গ'লে।
শুনা পাইছোঁ।
অ', মোৰ কথাটো ক'ব গ'লে মোৰ মোৰ পৰিয়ালত মোৰ মা, দেউতা, আইতা, ভাই, ভনী মোৰ আছে। আৰু তোমাৰ লগত তোমাৰ, তোমাৰ পৰিয়ালত কাই, কাই আছে।
আহ্, মোৰ পৰিয়ালত মোৰ মা, দেউতা, মই। মোৰ বাইদেউ দুজনী, ভন্টি এজনী। আমি গোটেই কেইটা পৰিয়াল একেলগে থাকো।
হয়, যে তোমাৰ পৰিয়ালটো ইমান সুখ ন। মানে, ইমান ভালকে পঢ় চবেই আছে মা দেউতা, তুমি সুখ চা তাতে, পৰিয়ালৰ সুখ আছে মানে মাক ভাল লাগে ন পৰিয়ালত।
হয়, হয়কে, হয়, হয়। শান্তি, শান্তি। সুখী হয়, আমি বহুত হেপি আমি একেলগে অ', থাকি আমি বহুত সময় অতিবাহিত কৰোঁ। একেলগে হাঁহি সুখ, দুখ সকলো বস্তু
হয়। তুমি পৰিয়ালৰ লগত খেলা, ধূলা কৰানে কেতিয়াবা? হয়, হয়। কোৱাচোন হয়। অ',।
ল'ৰা, ছোৱালী ল'ৰা, ল'ৰা, ছোৱালী ছোৱালীবোৰৰ লগত খেলা, তোৰ মোৰ ভাগিনৰ লগত। তাৰোপৰি আমি
হয়।
হয়।
একেলগে।
অ',।
আৰু দৈনন্দিন জীৱন আৰু বহুত কাম কৰে, বেলেগ দৈনন্দিন জীৱনৰ।
অ'। অ', আৰু তুমি ৰাতিপুৱা, ৰাতিপুৱা তুমি চোতালত উঠা হয়তো কৈছা।
হয়।
তুমি উঠি এনে যেতিয়াবা আমাক কিবা কেতিয়াবা, কেতিয়াবা আমি আমি আমাৰ শৰীৰটো ভাল মানে আমি
হয়, হয়, হয়।
কিবা এটা কৰি কেনে ভাল নাপাও। আমাৰ বডিটো ৰিলেক্স ফিল নকৰে। এতিয়া
হয়।
আমি শান্তিটো নাপাওঁ, এইটো, সটো টাইমত তুমি কি কৰিবা, কি কৰা শান্তি এইটো যিমানে এইটো সেইটো মানসিকভাৱে শান্তি থাকিবৰ কাৰণে তুমি কি কৰা যিহেতু মইটো এক্সেৰচাইজ কৰো বা ইটো বৃত মানে উহা আনউহা কৰো যাতে মই মোৰ মোৰ মানে মেণ্টেল হেলথটো ভাল হ'ক তাকে মই কিবা এটা ভাবিব কাৰণে
হয় হয়।
তুমি যেনেকেই মোৰ মই বাৰু অ', উহা উহা লোহা কৰো তেন্তে তুমি কি কৰা এইটো কব পাৰিবানে? যাতে মইও আকৌ এবাৰ ট্ৰাই কৰিব পাৰো যে তুমি এনেকা কৰিলে শান্তি পোৱা ময়ো একবাৰ ট্ৰাই কৰি লম যাতে ময়ো শান্তি পাম নেকি বুলি।
অ'। অ', মই তেনেকুৱা মানসিক যেতিয়া মই আহ কষ্টত থাকো বা হয় শুনা পাইছো মোৰ কথাটো শুনা পাইছেনে আপুনি? হেল্ল'?
অ', অ', পাই
হেল্ল'?
আছো ক'বচোন।
অ', মই মানসিক যে এ মানসিক কষ্টত যেতিয়া থাকো বা মেণ্টেল হেল্থটো যেতিয়া মোৰ আ অলপ বেয়া হয়।
অ', তোমাৰ খালো।
তেতিয়া মই আহ গান শুনো মিউজিক শুনো লগৰ সমনীয়াৰ লগত ওলাই যাওঁ। আৰু মই বিশেষকে ঘৰ মোৰ ফাৰ্ম আছে মই সেই ফাৰ্মত সেই ফাৰ্মত মই লাগি থাকো। অ', সেই ফাৰ্ম খিনি মই গাহৰিবোৰ চাওঁ। অ', তেনেকে সময়তো অতিবাহিত কৰো আৰু মই কেতিয়া মোৰ দুখবোৰ গুচি যায় মই নিজে গম নাপাওঁ। অ', আহ আৰু পৰিয়ালৰ লগত কথা বতৰা পাটো পৰিয়ালৰ লগত মই শ্বেয়াৰ কৰো।
হয়
আৰু তেনেকেই মোৰ মেণ্টেল হেল্থটো মোৰ ভাল হয় আৰু মই ভাবো আপোনালোক
হয় হয় ভাল ভাল।